আগতে কোৱা?
কি কৰি আছা?
হেল্ল', ঐ আছো এনে তুমি?
এ বৈ আছো এনে বহি
অ', বা কি খবৰ খাতি কোৱা?
খবৰ ভালেই ভালেই। তোমাৰ কোৱা?
ভাল-ভাল কত যাবনো ক'ত যাবা।
এ, এই দৰপাংৰালে দৰপাং পাহাৰৰ ফালে এপাক ফুৰি আহো নহলে বহুত ধুনীয়া একদম বতৰটো বৰষুণ বতৰ ফুৰি আজি ভাল লাগিব। একদম প্ৰকৃতিৰ মনোমোহা দৃশ্যৰ মাজত আমি
অ', তাকে বেয়া নালাগিব বাও
উম, সৰুকে খানা এটা খাব পাৰি। গাহৰি ভাল লাগিব খাই অ,
এ, গাহৰিৰ লগত ভাল লাগে ন খানাটো খাই।
উম, বাকী তোমালোকৰ ফালে আজি বতৰ কেনেকুৱা?
বতৰ ঠিকে আছে।
আমাৰ বৰষুণ দিছে, কালি বজাই ধোৱা হা-
অ
বাকী ঘৰত সকলোৱোৰে ভাল
ভাল ভাল তোমালোকৰ
ভালে ভালে
উম,
ভাত পানী খালা নে নাই?
ভাক খেলো
খালা
উম উ
উম
তুমি
খালো খালো
খালা নো
সেইদিনা অগ্নিগড়গৈ কেনেকুৱা লাগিলে
মজা লাগিলে অগ্নিগড় বহুত ধুনীয়া জাগাবোৰ
একদম পাহাৰৰ মাজত আছে ধুনীয়াকে ন
উম উম কোৱা বাকী খবৰ খাতি কোৱা
খবৰ খাতি ভালেই উম বাকী পইচা পাতি খানাটো খাব লাগিছিলে নহয় স্কুটিখন লৈ পেলাই পাহাৰৰ ফালে যাব পাৰি
হা
স্কুটিখন লৈ পেলাই যাব পাৰি বোলো
পাহাৰ ফালে ন
পাহাৰফালে নদীৰ মাজত নদীৰ মাজত খাই বেয়া নালাগিব বাৰু খানাটো
উম
গেজম খেলিছা নাই
গেম খেলো ইমানো খেলা নাই আগতে মাজতে হিৰ গোঠালৈকে খেলিলো তাৰপিছত ইমান খেলা হোৱাই নাই
খেলিব লাগে খেলিব লাগে
উ কোৱা
এয়া ৰৰালিয় মাতি আছে লগ ভাল ভাল ঘৰত ভাল
ভাল ভাল ভাল
নিবাৰে কাচি হৈ আছে
হা নে নি বাদা ন কাট চ আছে
উম
বাকী এতিয়া খানাটোত কি কি নিয়া হ'ব
এ খানা কি আৰু মাংস অলপ লম বাক কি ল'ব লাগিব কিবা মাক লৈ যাম আৰু কি হা ভাতটে খাই দিম ন বতৰো ভাল
ভাত আৰু মাংস ঠিকে আছে কিছুমানে ৰুটি মাংসও খাই ন ৰুটি মাংসতটো বেয়া নহয়
ৰুটি তাত আকৈ তোমাৰ ৰুটি মাংস টো বেয়া হব নহয়
উ ৰুটিটো আমি ইয়াত বনাই লৈ গ'লো ঘৰত
অ ইয়াত বনাই অ ইয়াত সেইটো কাম কৰিব পাৰি
কাল কালি যে তুমি কৈছিলা ৰেষ্টুৰেন্ট খনে কৈছিলা গাহৰিটো এশ দহ টকা ন
এশ দহ টকাকে এই তোমাৰ হেৰিয়ৰ চিকেনৰ তোমাৰ ওৱান ফৰ্টিকে লয় কিটো গাহৰি কম মানে গাহৰি আকৌ দহ টাকে লয়
তাকে
গাহৰি এশ দহটাশাল লাগিলেহে
মানে চোৱা এতিয়া চবতে হ'লে গাহৰিৰ দামতটো অলপ
গাহৰি দামতো বেছি হয়। সেইখনত তোমাৰ সেইখনত তোমাৰ গাহৰি এশ দচ টকা চিকেনৰ এশ চল্লিশ খাচী এশ ষাঠি খাচীটো বেয়া নহয় খাবলে উম। এই তোমালোকৰ ঘৰত আমাৰ বৰ্তাহ ভাগৰ বি ডাভৰ চাৰ্জা ডাল আছে নেকি?
আমাৰ বি টাইপৰ চাৰ্জাৰ নাই নহয়
নহয় কালি বৰ্তা চাজা মই নাই নিয়া নহয় পাৰ্থত দি দিআচোন।
এই আমাৰ ভিতৰতে আছে চাগৈ চাৰ্জাৰডাল চোৱাচোন
ছাৰ্জা দাল লৈ আহ।
চাৰ্জাৰ দাল আনা বাকী মাইনাবা মাইনবা ভাল?
আছে ভালে ভালে সিহঁতৰও ভাল আজি ওলাই যাওঁ নহ'লে ব'লা আবেলি অকণমান
ওলাই যাম তাকে পাৰ্থকো লগ ধৰিম।
বতৰতো মানে ভাল লাগিছে কিবা এটা খাই আহো নেকি ক'ৰবাত।
তাকে বতৰ মানে পূৰা ধুনীয়া বতৰ আজি একদম
খানা এটা এৰেঞ্জ কৰো ৰ'বা মই কংকু হঁতোকো ফোন এটা কৰিব লাগিব কংকুকে ভাৰ্গবকে সুধো তামুলিও আছে। কেৰাহী আছে কেৰাহী চেয়াহি লৈ গৈ ধুনীয়াকে খানা এটা
আজি কেৰম খনো খেলিব পাৰি যদি ৰাইজে কয়।
অ', আজি গৰম নাই। গৰম এই বতাহজাক দি পেলাই বৰষুণ জাক আহি পেলাই বৰ সকাহ দিলে দেই।
অ', তাকে তাকে।
বহুত ধুনীয়া বতাহ বতৰ আজি আৰু মানে এতিয়া কঠিয়াই চঠিয়াই তুলিবলৈ খেতিৰ কাৰণে আজি ধুনীয়া বতৰ।
তোমালোকৰ কঠীয়া তুলিছা নে?
মই মানুহ লগাই দিছো বগাই যে বগাই।
বগাই
বগাই চিনিব নাই বাবা কণ পোতেকটো যে বগাই বগাইক লগাই দিলো।
খালি বইলা।
তাকেহে এতিয়া
ক'ত ক'ত ওলাই যাবা পথালি পাহাৰ ফালে যোৱা নেকি এপাক?
পথালী পিনে নহয় হেৰি চাইডে যাওঁ। কি কয় আমাৰ হাৰমতি চাইদ।
তাতে যাব পাৰি দূৰ হৈ যায় আকৌ।
অলপ দূৰ হ'বই কিন্তু আচলি মজা মঞ্জিল পে নেহি সফৰ পে হে না।
সেইটো হয় বাৰু।
বাকী খবৰ কোৱা গেম চেম মাৰিচানে নাই সৰু কে গেম চেম?
গেম খেলিছেো মাজে মাজে পৰীক্ষা আছে বাৰ দহ তাৰিখে কে কে হেণ্ডী কৰ আন্দাৰত পৰীক্ষা দি আছো যে।
অঁ'।
দহ তাৰিখে বেগ এক্জাম এটা দিব আছে সেইটো দিবগৈ লাগিব। তোমালোকৰ হাঁহ দুজন ফাৰ্ষটেক তোমালোকৰ হাঁহ দুজনী আছে নেকি?
অ', হাহঁ দুজনী বগা হাঁহ
খাই দিউ নেকি এজনী।
খাই এতিয়া খাব নালাগে আৰু হ'লে পিছত হ'লে খাম আৰু লাহে লাহে। মুৰ্গীকে খাম মুৰ্গী আছে লোকেল মুৰ্গী।
খাব লাগিব খাব লাগিব।
গম পাইচানে নাই?
গুমধান খাব নেকি ৰ'দালিয়ে গুম ধান আনিছে।
গুমধান লৈ আনা পাৰিলে।
উম।
আজি ঠাণ্ডা বতৰত গুমধানৰ মজাই বেলেগ এতি তুমাৰ ক'ৰবাত চাফাৰত তাফাৰত গলা গুমধানটো যে পুৰি পুৰি যে দিয়ে গুমধানটো।
উম।
ধুনীয়া ন' খাবলে?
অ
দি দক বাকী উ পাৰ্থ তুমি মই বৌ এনেকে যাব পাৰি কেম খেলিবলৈ এপাত আজি বতৰটোও ভাল
কে কেৰম খেলিবলৈ পাৰি কিন্তু আকৌ বৰষুণ আহি গলে তোমাৰ দিগদাৰৰে
উম হু হু
ধুীয়তে কবা ফোন কৰি পেলাই ক'ব লাগিব যাওঁ বুলি
তিা অকমান ম দিয়া হেল্ল'
উম কোৱা
কোৱা কোৱা কোৱা তাকে এতিয়া তোমালোকৰ এনে ঘৰত গৰু কিমান
গৰু আমাৰ মুখটা চাৰিটা
তোম আকৌ গৰু লিষ্টতে ধৰিছে নেকি
মই গৰু দি বান্ধি নথয় মই মুকলিকে থয় ধৰিছে মানে গলছিল য উম
স হতিয়া
তাত তোমাৰ জন্মদ আহ আছে নহয় বাইশ তাৰিখে
অ এৰেঞ্জ কৰিব লাগিব বাৰ্থডটো
উম কেইটাম লোৱা যায় কইলা
হা
কলা কেইদাল ললে
কা দুটা হলে হ'ব চাগে পাঁচ কেজি মান হৈলে হৈ যাব
পাঁচ কেজি হ'ব
হৈ যাবও আছে পাঁচ কেজিত
উম
পাঁচ কেজি মানৰ যদি দুটামানৰ হৈ যায় হৈ যাব আৰামছে খাবলৈ আৰু মানে মোৰ লগৰ কেইটাও আহিবতো বেছি মানুহ নামাতো উচ চৰা বাজোৱা এনেকৈ মানুহখিনি মাতিম
অ তিনিটা হিট লৈ ল'বা মই পথাৰ পাম মই তোমাৰ পৰা তেতিয়া সৰহকে লৈলে বোলে কৈছ
অ
তা সেইত তেজপুৰৰ ফালে এপাক ফুৰিব যাব পাৰি নিব
তেজপুৰ ফালে অন্য গৈ আহিছোহে আমি অগ্নিগড় তেনেকে মহাভৈৱ মন্দিৰ তেনেকে
তেজপুৰৰ ফালৰ অন্য জেগা অলপ আছে যে
অ ধুনীয়া আছে কিন্তু মেইন কেজ যাব লগগীয়া ফুৰা জেগাছে শিৱসাগৰ তোমাৰ
শিৱসাগ শিৱসাগৰ যাম যাম বুলি আছো কিন্তু হেল্ল'
শিৱসাগৰ মেইন
শিৱসাগৰত যাম বুলি আছো কিন্তু যাবলৈহে পোৱা নাই আজিলৈকে
তাকে শিৱসাগৰ ধুনীয়াকে মানে তোমাৰ এটা আহোম যুগৰ কিছুমান শেষ জৱাই দৌল শিৱ দৌল তেনেকুৱা আছে ন দেখিয়ে কিবা এটা ভাল লাগে যে তলাতল ঘৰত কি ধুনীয়া এটা পৰিৱেশ তাত কৈছো নহয়
সেইটো হয় বাৰু
হেল্ল'
অ শুনিয়াছ
শুনিছা
মানে চবকে গ'ল আজি বাৰ মিনিট পাতি চাওঁ কথাটো ন
অ তাকে এতিয়া
হেল্ল'।
তুমি এতিয়া কি কৰি আছা।
মই অ', প্ৰিতম যে আমাৰ ঘৰৰ ওচৰত
অ'।
এ চোৱ বোৱাৰী এজনী যে পোলোৱাই আনিলে প্ৰিতম হতৰ ঘৰ পুলতে খোজকাঢ়ি আছো ইফালৰ পৰা সিফালে বেয়া শব্দ নকবা দেই।
অ'। তাকেহে
চাও গেটখনক কি ৰং দিছা?
হা।
তোমালোকৰ গেট খনৰ কি ৰং দিছা।
কলা আৰু হালধীয়া।
হালধীয়া নহয় এই সোনালী
এ হাল দিয়া নহয়টো কি তে কি ৰং বুলি কয় দেই।
সোণালী ৰং সোনালী ৰং‌ চিলভাৰ নহয় চিলভাৰ তোমাৰ ৰূপৰ কালাৰটো
ৰূপৰ কালৰ
ওৱাল খন‌ ফাটি গৈছে চোন।
ভৰিখন ফাটিছে মানে এতিয়া চিমেণ্টতটো অলপ কম দিলে নে বালি কিবা হ'ল আৰু। কিবা প্ৰব্লেম হৈ গ'ল।
ৱেট পৰি পেলাই ফালিছে ৱেইট পৰিছে মাজত ৰদ দিয়া নহলে ৰদ দিয়া হলে ৰখি থাকিলেহেতেন।
ৰ'দ দিছিলে অকলে কমিলে নেকি মোৰ মতে ৰ'দটো।
উম।
খুব সম্ভৱ মোৰ মতে দেই।
হ'ব পাৰে।
অ', এই খানা এটা ধৰ মেনেজ কৰিব লাগিছিলে বতৰো ধুনীয়া
খানা খাব পাৰি অলপ ভ্ৰমণো হ'লহতেন ওলাই মেলি গৈ পেলাই
অ', তুমি কলা তোমাৰ পৰাই নিলোহেতেন।
কয়লা কয়লা খোৱা জানো।
কয়লাকে খাওঁ আৰু অকমান দামি খাওঁ ন তুমি কাটিং চাটিং দিয়ে দিবা আৰামছে।
কয়লটা খাব পাৰি বাৰু।
পাৰিব নোৱাৰা নহয়।
বেছি নহয় দুই কেজি কয়লা‌এটা লৈ গলে হ'ব চাগে ন।
হৈ যাব আৰামছে দুই কেজি কয়লা এটা লৈ গ'লে।
উম। আছে দুই কেজি কয়লাটা আছে খাব পাৰি কোনে কোনে খোৱা যায় বা।
উম উ। কংকু সুধিব লাগিব তাকে কংকু সুধিব লাগিব প্ৰিয়ং দীপ আছে ভাৰ্গৱ আছে।
পাৰ্থ তুমি মই এনেকে স্কুটি বাইক লৈ গৈ পেলাই খানা এটা খাব পাৰিম।
আৰাম চে ধুনীয়াকে খানা এটা হৈ যাব।
উম, খানা‌এটা খাব পাৰি নহ'লে ফুৰিবলৈ যাম বতৰটো ভাল নহয় আবেলিকে
অ', আবেলি মানে যামেই আৰু ভাত চাত খাই।
উম এইফালে পাহাৰৰ ফালে পাহাৰ নদী এনেকা আছে ভাল লাগিব গৈ পেলাই।
অ', নৈ কানে নৈ কানে
গান গাব জানা নেকি তুমি।
অলপ অলপ গাও কেতিয়াবা।
অ', গান এটা গাবা ধুনীয়াকে তোমাৰ দেখোন মাতটো একদম জুবিন দা নিছিনা।
হয় নি? জয় জুবিন দা।
পাৰ্থয়ে গিটাৰখন বনাই দিব হেনো।
পাৰ্থয়ে গিটালৈ যাব নেকি?
পাৰ্থৰ গিটাৰ এখন আছে নহয়। পাৰ্থ পাৰ্থই ধুনীয়া গিটাৰ বজাই। তুমি গান গাবা আমি নাচিম ভাল লাগিব আজি একদম।
আজি মানে খানাটো কিবা এটা ভাল লাগিব গম পাইছা নে কিবা এটা ভাল লাগিব পাৰ্থয়ে গিটাৰ গিটাৰ নিব মই গান গাম।
এ কেৰম খেলতো কি কৰা কেৰম খেলীবলৈ যোৱা নেকি?
হা?
কেৰম খেলিবলৈ যোৱা নেকি?
কি কৰিবলৈ? এতিয়া নাযাওঁ অলপ দেৰিকে যাম এতিয়া মানুহৰ অলপ হৰি ন এতিয়া যাব লাগিব দিয়া অ' কি আছিলে ভাস্কৰদাহঁতৰ ঘৰত।
অ', ভাস্কৰ তাত যাব লাগিব।
তাকেহে।
উম।
আৰু কি কয় যে এইটো ক্ৰিকেট চিকেটটো খেলা হোৱাই নাই ন।
বৰষুণৰ বতৰ কেনেকে খেলিবা ক্ৰিকেট।
তাকে মই ক্ৰিকেট খেল ভাল লাগে খেলি।
চবতে এতিয়া পানী হৈ গ'ল আৰু। চবতে গোটেইবিলাক পানীহৈ গ'ল বোলো।
ক্ৰিকেটতোৱে ভাল লাগে খেলি।
উম।